অহ, অহ শুনিছো। কি হৈ আছে।
পঢ়ি আছো।
অ' অ' অ'।
ভাত খালা নেকি, আহ কি বনাইছে? খালোঁ।
উম, এ দুপৰীয়া মাছ আছিলে। তাৰপিছত, তে হেৰি মাছ ফ্ৰাই। তাৰপিছত হে' দালি বনাব।
উম।
মই ৰঙলাও, আলু। দালি ৰাতিলৈহে।
পোৱালিয়ে হেই ৰা
এটা চিঙিছিলে।
কি ৰঙলাও?
উম'।
উম, উম খাবলৈ ভালনে? উম উম সেয়া অ অ, অ হে হা তাকে হেৰি-অহ ফাৰ্মৰ কাম হৈছে আৰু।
হৈছে আৰু।
উম, উম। উম, হেৰি নহয়, এইটো কি, পোৱালি ভাত কেইটামান খাই, শুৱাই দিলোঁ। ৰাতি উম, টো দুপৰীয়া কচু বনাইছিলে, কচুৱে মাছে দুপৰীয়া সেইয়া দি দিলো, দুপৰীয়া মানে সি খাওঁতে খাওঁতে দেৰি হ'ল, চাৰিটামানে বাজিলে ভাত খাওঁতে। উম, তাৰপিছত এতিয়া, এতিয়া খালে, দালি দি পেলাই, খালে এতিয়া।
ছোৱালী?
ছোৱালীয়েও খালে।
শুলে নে, কি?
আহ, ই শুলে, তাই নাই শুৱা। উম, সেয়া।
ভিন্দৌ গ'ল? আহা নাই, কাইলেহে যাব।
নাই গ'ল, আজি।
গল নি?
উম- অ
কাক বিচাৰিব?
পৰহিলৈ আহিব। উম- স সেই- সে আজিহে চিমনৰ ওচৰলৈ গলো। নাই মানে হেৰি, তাই ইউনিফৰ্মৰ টপটো চিলাই লৈ আহিছিলে পৰীক্ষাত পিন্ধিবৰ কাৰণে। দিবলৈ গৈছিলে। সে
মনীষ গল নেকি?
মনীষ গ'ল, মনিষে সকামৰ দিনাখনেই গ'ল। কলে যাব-
দোকান কেতিয়াকে ল'ব?
বহুতে। তা- সেই হম্ আছে আৰু কাম অলপমান পইচাও অলপ চৰ্ট পৰি আছে মই বোলো আহোতে বোলো সি পইচাটো নলওঁ বুলি কৈ আছে -নাই বলো যদি পইচা কেইটামান পোৱা- বোলো তাক পইচাটো বোলো হাতত দি থৈ যাম বুলি। উম- আকৌ ময়ো সেই সকামত দিবলৈ তাৰ পৰাই পইচা লৈছিলো ন!
জিলা নেকি?
উম- দিয়া নাই নহয় ওলোৱা নাই সেই আহিব কাইলৈ পৰহিলৰ ভিতৰত আহিব মই যোৱাৰ আগত এবাৰ আহিম বুলি কৈছে। তেতিয়া- দি দিম আৰু উলিয়াই পেলাই। গম নেপাও পঞ্চাশ হাজাৰ মান টকা কাম আছে আৰু। এবাৰ সেইটো ভালেই বাৰু- প্লেচটো ভালেই। এই উম- লগতে ভি মাৰ্টখন আছে, তাৰ কাষতে স্মাৰ্ট বজাৰখন আছে, গেৰেজ আছে, কেইবাটাও ষ্টেণ্ড আছে। উম- ঠাইখিনি ভগবানে কৰিলে ভালেই হ'ব লাগে। ক
খালি আকৌ হেৰিটোহে থ-
উম- মই কৈছো বোলো এইবাৰ অকল ভাতটোৱে নাৰাখিবি, বাকী বিলাকো ৰাখিবি এনিটাইম মানুহে ভাত খাবলৈ মনতো নকৰিবও পাৰে ন? তাৰপৰা সি কৈছে কি এইবাৰ ৰাখিব লাগিব।
তাত ফাষ্ট ফুডটো ৰাখিব লাগে আগফালে।
অ ফাষ্ট ফুডটো ৰাখিব।
ফাষ্টফুডটো চাহ-তাহ।
অ-অ তাৰাপা অনলাইনটো কৰিব দিছো। উ
ফাষ্টফুড টো ৰাখিলে বিক্ৰী হয় বহুত।
উম-
সিটোও কমানটো
ইটো মানুহ নগাঁও।
অহ-
উম-
কি কৈছে
সেইটো হে- ব্যৱসায়। তাৰ ধেৰ ব্যবসায় আছে।
চশ গেট দেৰি নহয়তো!
হ'ব নালাগে- বুলি ভাবিছো।
ভাাৰলে লোৱা নে এনেই নিজে বনাই থোৱা?
ঘৰটো?
আহ
এইডোখৰ ভাড়া ঘৰটো নিজে বনাই লোৱা মাহে বাৰ হাজাৰকে ভাড়া
বনাই দিয়া হ'ব লাগে তেতিয়া মানে লোকচান নহয় এই বুলি কলো
অ তেতিয়া চিক‌ৰিটিটো দিব লাগে এতিয়া চিকৰিটিটো দিব লগা হোৱা নাই যে
চিকৰিতিটো দিলও চিকৰিতিটো ঘূৰাই পাব ন পিছত
উম্
ইটো ঘৰ বনালে সেয়াত তেনেকে ত‌ই গুচি আহিলি
উম
এইটো ঘৰ তলত আহিছে এতিয়া লগাব নালাগে বুলি কব
ত এ তাৰছ চাই হৈ গ'ল পালছ কাৰানে এ চি ন কাৰানে আহ টিভি লগা নাই আহ
চি‌কিউৰিটি দিয়া হেতেনো ইমান পইচা খৰচ নহয়
তাতে আহোতে এই বেডশ্বীট দুখন আছে হা গদৰেছত এখন হালধীয়া সটোমটতে এখন হালধীয়া তাৰ পাৰা আৰু এখন সৰু বেডশ্বীট লৈ আহিবাচোন হা হা
কি কৰিম
লৈ আহিব দিছো এ এক দিম বুলি কৈছো বিনজত উম আহ উম তাকে বাকী সকলোৱে ভাত পানী খালে আৰু
বৈ আছে
উম উম তাকে দেউতা আছিল নহয়
নাই নাই নাই সিহঁতক আছে
উম উম কেতিয়া গল আজি
আজি ন পাবা ক
মাইনাহঁত নাই নেকি
আছে
উম উম উম
কালি আকৌ হেৰিলে যাব
পজিয়াৰ তাত উম উম উম উম উ মায়ে ভাত পানী খালে উম আহ্ সিহঁত ভকত কেইজন মাতিছে বা
নাজানো পাই
উম উম উম অ আমাৰ ভকতে মাতিছেনে
নহয়।
উম, অ'। সিহঁতৰ
এটোপা
উম, উম।
আমাৰ দেউতাহে মাৰহে জানে।
হয় নেকি? উম। তাকে সি ল'ৰাটো বাৰডেট চাগে ডাঙৰ কৈ চুটি দিব চাগে।
নাজানো নহয় হ'ব পাই কিহৰ পাৰ্চেল আহিছে।
অহা মাহৰ জুনৰ পাঁচ তাৰিখে
অ', হ'ব পাৰে।
উম, উম।
সেই পাইছাগে
উম, উম। উম, উম।
হা, হা?
এতিয়াপিল নেমী
এতিয়া মে
তাক ডিভহছ দিম ভাবি আছোঁ।
উম, মে আজি মে আঠ তাৰিখ নে ন' তাৰিখ।
ন' তাৰিখ।
নিউতে উম, নহতে উম। অ', উম।
হ'ব।
মে ন' তাৰিখ তাৰপিছত ইফালে তাৰ জুনৰ পাঁচ তাৰিখে বাৰ্থডে। উম।
হ'ব দিয়া।
আহ অ', হ'ব আহ উম।